অ', কোৱা চোন কোৱা। কি দিবা মোক?
হয়, হয় মানে
মানে আমি যেতিয়া গৈছিলো তেতিয়া মানে আমি এখন মান আলটা লৈ গৈছিলো আলটাখনত মানে আমাৰ কেপাচিটি আছিল মানে ছাব্বিশ জন কাহ কোৱা শু শুনি আছো কোৱা চিট কেপাচিটি ছাবিশ জন আছিল তোমালোকৰ কিমান আছিল
ত
কোৱা ক ক সোনকে পাছে মানে ছাবিশ জন আছিল শুনা অ ছাবিশ জনৰ লগত আমি মানে ই কৰিলো মাজত মানে এই বেঞ্চ পাৰ দিলো বেঞ্চত মানে বহুত খিনি মানে বহাই গৈছো আৰু সৰু সৰু খিনি আমি বেঞ্চতে বহাই লৈ গৈছো আৰু যিহেতু আমি এ মানে বনভোজৰ নিচ মানে গুছো যেতিয়া গোটেইবোৰ নহয় জানো কিমান এটা ফূৰ্তিত গৈছিলো আমি গোটেইবোৰে আৰু তাতে আমাৰ আৰু এটা কথা হল যিখিনি মানে আমাৰ গৈছিল গাঁৱৰ পৰা মানে বহুত খিনি আমি মানে দেখ হে মানে উম উম মানে ডেকা আৰু মানে ছোৱালী ল'ৰা ছোৱালী আৰু মানে আমাৰ অলপ মানে বয়সস্থ মানুহো কিছুমান গৈছে নোযোৱা নহয় মানে আমি গ'লো প্ৰথমে গ'লো আমি য়াখানালৈ চিৰিয়াখানাত গৈ আমি চিৰিয়াখানালৈ গৈ আমি টিকেট ফুৰিলো আৰু ধৰা টিকেটটো বুলি কওঁতে আমি এতিয়া যিহেতু আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী নহয় সেইটো কাৰণে টিকেটৰ হাৰটো বেলেগ আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰী টিকেটৰ হাৰটোও বেলেগ হয় সেইটো কাৰণে আমি মানে গোটেইখিনিয়ে টিকেট কৰি মানে সোমাই গ'লো সোমাই গৈ লৈ মানে চিৰিয়াখানাত মানে চিৰীয়াখানাখন চাই মানে আমাৰ ল'ৰা ছোৱালী খিনিয়ে মানে ইমান ভাল পাইছে ম মানে তেওঁলোকে কৈছে আমি এ কিতাপতহে দেখিছিলো আমি এনে খোৱা মানে ধৰা চিৰিয়াখানাত মানে বান্দৰ বিলাক দেখা পালে তেওঁলোকে বান্দৰ বান্দৰবিলাকত দেখি ইমান ভাল পাইছে আৰু জু কাই ভাল পাইছে বান্দৰবিলাক আম আমি মানে গালি পাৰিছো নুজোকাবা বান্দৰ তোমালকক গাছোৰিব
বান্দ বান্দৰত বান্দৰবোৰেৰে মানে কি হয় গ'লে মানে
অ কৈছ অ নাই নাই খোৱা বস্তু লৈ গৈছো আমি কল লৈ গৈছো বিস্কুট লৈ গৈছো একেবাৰে আমাৰ হাতৰ পৰা থাপ মাৰি মাৰি লৈ গৈছে সেইটো তেওঁলোকে দিয়া আমাৰ মানে ইমান ইমান ভাল লাগে তু ইমান ডাঙৰ ডাঙৰ ডাঙৰ বান্দৰ হেনো আমি ধৰা গাঁৱততো দেখা নাপাওঁ সেইবোৰ বান্দৰ এতিয়া আমি চিৰিয়াখানালৈ লৈ গৈছো আৰু বাৰ সৰু সৰু লৰা ছোৱালীও লৈ গৈছো মানে যিহেতু আমাৰ মানে উম দ্বিতীয় তৃতীয় শ্ৰেণীত পঢ়া ল'ৰা ছোৱালীবোৰো গৈছে আৰু মাকহঁতক মানে কৈ দিছো যে আপোনালোকে খুব সাৱধানে থাকিব কিন্তু। তেতিয়া বান্দৰেও তেওঁলোকৰ মানে হাতত বস্তু দেখিব, থাপ মাৰি লৈ যাবহি। আৰু লৈ গ'লে তেতিয়া তেওঁলোকে, আকৌ কান্দিব নহয়! কিন্তু আমি চিৰিয়াখানা ভিতৰততো আমি দোকান না পাম! তেওঁলোকক ক'ৰ পৰা কিনি দিম! কান্দিলে আমনি ধৰিলে তেতিয়া মাকহঁতে কৈছে, ঠিক আছে আমি বাৰু সাৱধানে লৈ যাম। আৰু তেতিয়া মানে কি হ'ল! এ তেওঁলোকে সাৱধানে লৈ গৈছে। কিন্তু আমি কি কৰিছোঁ জানানে? মোনাটো এক্সট্ৰাকে আমি তেওঁলোকৰ কাৰণে আহাৰ লৈ গৈছোঁ, কল লৈ গৈছোঁ, বিস্কুট লৈ গৈছোঁ। ফল-মূ মূল লৈ গৈছে। সেই পিচত যেতিয়া গৈছোঁ চিৰিয়াখানালৈ, চিৰিয়াখানাত, অ', কোৱা? তোমালোকেতো গৈছা? কোৱাচোন তোমালোকে কেনেকে নিলা?
আমি মানে গৈ যাওঁ আমি মানে যাওঁতে কি সেইদিনাখন সেইদিনাখন মানে হে।
অ', কৈ যোৱা, কৈ যোৱা, কৈ যোৱা, কৈ যোৱা, কৈ যাব লাগে, কৈ যাব লাগে, বহুত ভাল কথা কাৰণতো যাব লাগে ফুৰিব লাগে ভ্ৰমণ কৰিব লাগে গ'লেহে শিকা যায় তোমালোকে যেতিয়া চেয়াখানালৈ গৈছা উম, দেখিছে মানে জলহস্তী কেইটা দেখিলা নে নাই কোৱাচোন?
দেখিছো দে আমাক
অহ, এই জলহস্তীটোৰ বিষয়ে মানে ল'ৰা ছোৱালীয়ে কিতাপতহে পাইছে তেওঁলোকেতো দেখা নাই যেতিয়া দে গৈছে অ', কোৱা। তাৰ পিছত আৰু কাছ দেখালে নে নাই অ', ঘঁৰিয়াল দেখিছে ঘঁৰিয়াল কেইটাওটো মানে দেখ ভয় লাগে নহ, বহুত ভয় লাগে। বহুত ভয় লাগে মানে এ অ', প্ৰথমতে তেওঁলোকে বুজি পোৱা নাই এইটো ঘঁৰিয়াল বুলি ল'ৰা-ছোৱালী খিনিয়ে তাৰপিছত আমি বুজাই দিছো যে এইটো ঘঁৰিয়াল ঘঁৰিয়াল হ'ল এবিধ পান পানীত থকা জীৱ এই মানে আমি তোমালোকে কিতাপত পাইছা নহয়। যে ঘৰিয়াল ক'ত থাকে তেতিয়া তেওঁলোকে কৈছে যে ঘৰিয়াল পানীত থাকে তাৰপিছত তেওঁলোকক সুধিলো আমি কাষ মানে যেতিয়া কাছ দেখিলোঁ মানে কেঁচা দেখি লগে লগে তেওঁলোক ক সুধিলো যে থাকে তেতিয়া সিহঁতে গৈছে বাইদেউ পানীত থাকে আমি আজি কাছ দেখা পালো তেনেকে কৈছে তাৰপিছত তাৰপিছত আকৌ কি দেখিলে তেওঁলোকে হে মানে হৰিণ কেইটা দেখা পালে পহু দেখা পালে দেখা পাই মানে এতিয়ালোকে ইমান ভাল পাইছে ইমান ভাল লাগিছে ইমান ভাল লাগিছে তাছত আমি যেতিয়া হেৰি লৈ গৈছিলো কৈছে মানে অ নভাৰনতহে দেখি দেখিছিলো দূৰৰ পৰা আমাৰ ওচৰলৈ যাব দিয়া নাই কাৰণো এ বহুত দূৰৰ পৰা তেওঁলোকে তাৰ তাৰ পৰা মানে ভিতৰলৈতো যাব নোৱাৰে তেওঁলোকে যেতিয়া চিয়াখানাত ওচৰৰ দেখিছে তেওঁ ইমান ভাল কৈছে কৈছে আন আছে ইমান ভাল লাগিছে আৰু তাৰ পিছত মানে হেৰি দেখা পালে তেওঁলোকে মানে এই বিভিন্ন মানে জীৱ জন্তু চিৰিয়াখানাটা নহয় জানো থ সেই এতিয়া সেই চিয়াখনৰ জন্তু খিনিতো আমি এ তেওঁলোকক এফালৰ পৰা কৈ গৈ আছো যে এইটো অমু অমুক জীৱ সেইটো তমুক এইটো বান্দৰ এইটো ঘৰিয়াল এইটো কাছৰ এইটো জলশস্তি এইটো হাতী এইটো এইটো সিংহ এইটো বাঘ এনেকে মানে আমি এফালৰ পৰা বুজাই বুজাই গৈ আছো তোমালোকে স্কুললৈ যে এতিয়া চাবা যেতিয়া পঢ়িবা যে এ চিয়াখানাত তোমালোকে কি কি দেখিলা তোমালোকে এফালৰ পৰা ক'ব পাৰিবা যে আমি চিৰিখানাত গৈছিলো চিয়াখানাত এইটো জীৱ দেখিলো আৰু চিয়খানাত গৈ আমি মানে এ ভিতৰত মানে বহি গোটেইখিনি একেলগে বহি আমি কি কৰি দিলো অ মানে আমি মানে মানে হে পাক মানে চাহৰ ব্যৱস্থা কৰি লৈ গৈছে ছিলো অ সেইখিনি আমি সকলোৱে বহি পেলাই বিস্কুট দি চাহ খালো কবা গৈ আকৌ তোমালোকে স্কুলত গৈ সেনে কৈছো নহয় কছ অ বাইদেউ অ বাইদেউ কমগৈ কমগৈ আমি আমি এতিয়া স্কুল জাম তেতিয়া আমাৰ ছাহঁতে যেতিয়া চিয়াৰখানাৰ বিষয়ে পঢ়াব তেতিয়া আমি ক'ব পাৰিম
আৰু ক'ব পাৰিম আৰু মানে চিৰিয়াখানা যে এনেকুৱাগতে আমি যেতিয়া প্ৰথম চিৰিয়াখানা চাবলৈ গৈছিলো তেতিয়া চিৰিয়াখানা চালে গোটেই দিনটোত প্ৰশ্নহয় ইমাননীয়া ইমাননীয়া লেবৰা বিলাকে গছৰ তলত
অ কৈ
োৱা কিমান বস্তু নজনা বস্তুবিলাক মানে নেদেখা বস্তুবিলাক কিতাপত দেি থকা বাস্তৱত নেদেখা বস্তুবিলাকক আমি দেখা পাওঁ ই ধুনীয়া মানে ভাল লাগে এটা ইমান পৰি
যা কৈ যা আৰু এটা কথা শুনাচোন অকল চিয়াখানাই বুলি সে নহয় আমি কৈছো যে চিয়াখানা প্ৰথম দেখিলো তাৰ পিছত আমি গলো জানানে এ আমি এ মানে গৈ তেওঁলোকক আমি কামাখ্যা মন্দিৰলৈ লৈ গ'লো কামাখ্যা মন্দিৰৰ বিষয়ে আমি তেওঁলোকক বুজাই দিলো তেওঁলোকে কামাখ্যা মন্দিৰত গৈ আমি গোটেই বোৰে কি কৰিলো ক মন্দিৰত গৈ পেলাই আমি মানে এ বন্তি জ্বলাই নমস্কাৰ কৰি আহিলো আৰু কামাখ্যা মন্দিৰ মানে ক'ত অৱস্থিত সেইটো বিষয়ে তেওঁলোকক বুজাই দিলো নহয় জানো কামাখ্যা কত থাকে কামাখ্যা মন্দিৰ মানে উ কোন জিলাত সুধিলো তেওঁলোকে কৈছে আমাৰ কৈছে হেৰি ম কামাখ্যা মন্দিৰটো তোমালোকে উ যাওঁতে বুজাই দিছা নে
উত্তৰ গাহ উতৰ কামৰূপৰ উত্তৰ গুৱাহাটীত আছে হেল্লৌ
অ ঠিক আছে তেনেকে বুজাই দিব লাগে আমি কিন্তু বুজাই মই কিন্তু বুজাই দিছো দেই মই বুজাই দিছো যিহেতু লগত তেওঁলোকক মই লগ গৈছো যেতিয়া মোক সুধিছে আপুনি মোক কওকচোন তেতিয়া মই কি মোক সুন্দৰকে বুজাই দিছো যে যাতে তেওঁলোকে যিটো বিষয় লৈ গৈছে সেই বিষয়টো যাতে তেওঁলোকে সৰুচি মাৰিজানে সেই সেনেকে ধৰণে মানে মই বুজাই দিলো তেওঁলোকক ক আৰু তোমালোকেও যেতিয়া কবা লৈ যোৱা জনা খিনিৰ মানে লগত নিয়াকিজনক বুজাই দিব লাগে তেতিয়া
অ অ অ অ আপু ঠিকেই কৈছে আনি আপুনি ঠিকে কৈছে বোলো আপুনি ঠিকে কৈছে বোলো অ আৰু কি কি চালে বাৰু আপোনালোকে আমিতো বহুত আমো
আমি আহিলো আহি লৈ মানে শুনা ওৰত সোমালো সোম পথ সোমাই লৈ আমি সোমাই লৈ আমি ইমান বেয়া লাগিছে মানে সোমাই উম অ কৈ যোৱা
আহোতে সোমাইছে
আমি মানে এ আহোতেহে সোমাইছো যাওঁতে যিহেতু আমাৰ সময়টো মানে মিলাব নোৱাৰিমগৈ কাৰণটোো আমি ওলাওঁতে অলপ দেৰি দেৰি হৈছে স মানে সময়তটো অহা সময়ত মানে দেৰি হৈছে যদিটো সোমাই কৰি ল'ৰা ছোৱালী খিনিক মানে দেখাই আনিছো তেওঁলোকে কব পাৰিব যে আমি গুৱাহাটী আমি মানে ফুৰিবলৈ গৈ ফুৰিবলৈ যাওঁতে, আমি উম, চিয়াৰখানা চালো, আমি কামাখ্যা মন্দিৰ গ'লো। আমি আহি আকৌ জুমিং ক্ষেত্ৰ চালোহি। এনেকে মানে বিভিন্ন মানে বস্তু চাই কৈ আহি আমি তেতিয়া গৈছে ঘৰলৈ আহিলো বুলি কব পাৰিব। আৰু দ্বিতীয়তে কি জানা মানে ভ্ৰমণ বুলি কলে মানে আমি ধৰা এ, আমি যিহেতু গৈছোয়ে এঠাইলৈ যাম বুলি সেই ঠাইত সেই বিষয়ে আমিতো ভালকেই জানিব লাগিব। কোন জিলাত অৱস্থিত। এই, মানে কোনে বনাইছিল, কি কৰিছিল, গোটেইখিনিয়ে জানিব লাগিব। জানিলেহে, আমি ল'ৰা ছোৱালীক মানে আমি নিজেও জান লাগিব আৰু তেওঁলোকো শিক
এতিয়া কি কবা কোৱাচোন কোৱা। কৈ যোৱা, কৈ যোৱা।
হয়। অ, তাকেই ভাল আপোনালোকে ইমান সুন্দৰ প্ৰদক্ষেপ কৰিছে। অ, তাৰ পিছত কি হল আক কওকচোন অলে
অ, তাৰপিছত মানে, আমি মানে, এনেকুৱাকে আহিলো। আহিলে মানে-উ, যিখিনি ঠাইত সোমালোহি সেই ঠাই খিনি আমি নামটো মানে, এ, মানে অ, তাৰ পিছত আমি গোটেই খিনি মানে হোটেলত মানে সোময়, মানে চাহ পানী খালোঁ। চাহ পানী ঠাই লৈ আহিবলৈ ঘৰ পালো সি আৰু তেতিয়া দেৰিকৈ। তাৰ পিছত গোটেই খিনিয়ে বহি আমি ইমান সুন্দৰকে পৰিৱেশৰ ওপৰত মানে আলোচনা কৰিলোঁ।